হেল্ল'? ইয়ছ
অঁ কোৱা।
অহ ব্যস্ত আছে নেকি? অঁ অঁ নাই, আ মানে তোমালোকৰ বৰপেটাৰ বিষয়ে অলপ জানিব বিচাৰিছো, পাৰিবা আ ক'ব পাৰিবা নেকি?
অ, নিশ্চয়। কি জানো অ, কি? কিবা জানা সেয়া কবা নেকি?
অ অ প্ৰথমে কোৱা চো কোন, বৰপেটা অসমৰ ক'ত অৱস্থিত?
বৰপেটা অসমৰ পশ্চিম আহ দিশত অৱস্থিত।
আচ্ছা। আহ, বৰপেটা কিহৰ বাবে বেছি জনাজাত?
বৰপেটা মূলত ইয়াৰ সত্ৰ সংস্কৃতি, ধৰ্মীয় পৰম্পৰা আৰু কৃষিৰ বাবে বিখ্যাত।
উ, বৰপেটা সত্ৰৰ বিষয়ে অলপ ক'ব পাৰিবা?
আহ বৰপেটা সত্ৰ অসমৰ অন্যতম প্ৰখ্যাত বৈষ্ণৱ সত্ৰ। ইয়াৰ ই-ইতিহাস বহু পুৰণি আৰু ই অসমৰ সাংস্কৃতিক সংৰক্ষণৰ ডাঙৰ ভূমিকা পালন কৰে। অহ বৰপেটা সত্ৰখন শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰে।
অহ, আহ তাত কি কি উৎসৱ উদযাপন কৰা হয় এনে?
তাত তাত, উ চাব গলে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় কিন্তু তাৰ ভিতৰত দৌল উৎসৱ, ৰাস উৎসৱ আৰু ভাওনা বিশেষভাৱে উদযাপন কৰা হয়।
অ
দৌল উৎসৱত ভক্তসকলে। দৌল উৎসৱত ভক্তসকলে ৰং খেলাৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে, জিলাৰ বিভিন্ন প্ৰান ৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মানুহ আহি তাত লগ হয়।
জিৱীক
বৰপেটা বহু অধিকাংশ মানুহৰ আহ, অ-অধিবাং খ মানুহ, কৃষিও ওপৰত নিৰ্ভৰশীল। তাৰ বেছিভাগে আহ মানুহে খেতিয়ক আৰু তেখেতলোকৰ নিজৰ জন্তু জীৱ-জন্তু আছে যেনে গৰু, ছাগলী হাঁহ, কুকুৰা, এইবিলাকো পালন কৰে। আহ ধান, সৰিয়হ আৰু বিভিন্ন শাক-পাচলিৰ উৎপাদনো কৰে।
আচ্ছা, আহ আ এনে শিক্ষাৰ ক্ষেত্ৰত বৰপেটা কেনেকুৱা হয়?
অঁ, শিক্ষাৰ ক্ষেত্ৰতো বৰপেটা এখন বহুত আহ মানে আগবঢ়া জিলা বুলি ধৰা যায়।
উম।
বৰপেটাত বহুত বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষা অনুষ্ঠান আছে। তাৰ পৰা বহু লৰা-ছোৱালী পঢ়ি শুনি তাৰ পৰা, আহ বহুত ডাঙৰ ডাঙৰ মানুহ হবলৈ সক্ষম হৈছে।
অকে, অঁ এনে বাহিৰত পৰা যোনবোৰ মানুহ আহিব মানে পৰ্যটকৰ বাবে চাবলগীয়া ঠাই কি কি আছে বৰপেটাত?
পৰ্যটকৰ বাবে চাবলগীয়া ঠাইতো বহুত, আহ বহুতেই আছে যেনে বৰপেটা সত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু হৰ্থেবাৰী নামটো শুনিছা জানো
শুনিছো
অ য'ত এটা হাতী কল বনোৱা হয় কাঁহৰ বাবে বিখ্যাত
আচ্ছা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি
মানাহ ৰাষ্ট্ৰীয় উদ্যান হল এখন বিখ্যাত আহ বনাঞ্চল ইয়াত হাতী, বাঘ, গড় আৰু বহু বিৰল প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় তাত বিভিন্ন আহ পৰ্যটক প্ৰতি বছৰে বিভিন্ন পৰ্যটক আহে। আৰু সেই ঠাই উপভোগ। কৰে।
ওম! বৰপেটাৰ খাদ্য সংস্কৃতি কেনেকুৱা?
অসমৰ আন আন ঠাইৰ দৰে ইয়াতো চাউল, মাছ, শাক-পাচলি আৰু পৰম পৰম্পৰাগত অসমীয়া খাদ্য জনপ্ৰিয় আৰু বেছিভাগ মানুহে যিহেতু আহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে। আহ প্ৰতিক আহ প্ৰতিকেই চাওঁ ভাত ভাতে খায়।
আচ্ছা। মানে ভাত চবৰে প্ৰিয়।
অ ভাত চবৰে প্ৰিয়।
উম আহ বৰপেটাৰ মানুহে কি কি শিল্প সংস্কৃতি চৰ্চা কৰে?
আহ বৰপেটাৰ মানুহে ভাওনা, নাম প্ৰসংগ, লোকগীত আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নিয়মীয়াকৈ অনুষ্ঠিত হয়।
আচ্ছা বৰপেটালৈ ভ্ৰমণ কৰিবলৈ সৰ্বোত্তম সময় কোনটো?
তুমি গোটেই মাহৰ অ বছৰৰ গোটেই মাহতে যাব পাৰা। বিচাৰিলে। কিন্তু, অক্টোবৰ পৰা মাৰ্চ মাহলৈকে বতৰটো বেছি ভাল থাকে। সেই সময় মই ভ্ৰমণ কৰাটো বেছি ভাল।
অ আহ! মই শুনিছো বৰপেটাত বহুত ডাঙৰকৈ ফাকুৱা আয়োজন কৰে, সেইটোৰ বিষয়ে অলপ ক'বা নেকি?
অ তাতে অ ফাকুৱটো তো মানে ধৰি লোৱা এসপ্তাহ হলে।
অ
এসপ্তাহ উদযাপন কৰা হয়। প্ৰথম তিনি দিনত তোমাৰ। অ ফাকুৱা নেখেলে। আহ লাষ্টৰ শেষৰ দুদিন ফাকুৱা উৎসৱ ফাকুৱা উৎসৱ পালন কৰা হয়। প্ৰথম কেইদিন। তো ৰাইট। চত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বিভিন্ন লোক আহে। তাত দৰ্শন কৰে। আহ তাৰ সদ্ৰচ ঠাই
হ
গোটেইখিনি তাত গোটেইখিনি চাই আৰু গোটেই অঞ্চলটো উৎসৱ আনন্দময় হৈ থাকে।
উম! অ ফাকুৱা সময়ত হা কোৱা কোৱা!
অ মই তোমাক বৰপেটাৰ অৰ্থতো কৈ দিওঁ। যিহেতু বৰ! আহ্! বৰপেটাৰ বৰ মানে হৈছে আহ্ ডাঙৰ। আৰু পেত। টা মানে হৈছে বসতি বা অঞ্চল।
আচ্ছা।
আ মানে গোট। গোটেই অৰ্থৰ হ'ল ডাঙৰ অঞ্চল। বৰপেটা ডাঙৰ অঞ্চল হিচাপে গণ্য কৰা যায়।
উম মানে অঞ্চলটো বৰ অ কোৱা
অ বৰপেটাত সাধাৰণ অসমীয়া অঁ অসমীয়া বড়ো গাডো কোচ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানুহ আহ দেখা মানে পোৱা যায়।
অ! মানুহবোৰ হয়তো চাগে শংকৰ সংঘ বেছিভাগ থাকে।
হয় হয় শংকৰ সংঘৰ বেছিভাগ থাকে যিহেতু সত্ৰৰ আৰু আহ তোমাৰ বৰপেটা বুলি ক'লে গোটেইখিনি এফালে বৰপেটাত আহ ভাগ ভাগ কৰা আছে যিহেতু। হাউলি পৰে আৰু! হয় হালৈ। কৰে আৰু কিবা কিবি বেলেগো পৰে।
উম ই! সিফালেতো ৰাস মহোৎসৱবো ডাঙৰকে পাতে চাগে।
অ ৰাসটো তোমাৰ হাউলিত কৰা হয়, ৰাসতো এক পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে কৰা হয়।
আচ্ছা।
পোন্ধৰদিনীয়া কাৰ্যসূচীৰে ধুম ধামেৰে। দিনত যাই ইমান ভাল নালাগে, যিহেতু ৰাতি লাই লাইট চাইট বিলাক বেছি জলা যায়। এ। সেইকাৰণে তোমাৰ, তুমি যদি যাব খোজা তাতে ঘৰৰ ওচৰে পাজৰে ধুনীয়া ৰুম।
আহ্ আহ্! মানে ৰাসটো এটা। উৎসৱৰ দৰে পালন কৰে ন?
হয় ৰাসটো। ৰাসটো উৎসৱৰ দৰে পালন কৰা। হয়, গোটেই অঞ্চলৰ মানুহখিনিৰ উ মানে গাত তাত নাইকিয়া হৈ থাকে।
আহ্ আচ্ছা! উম হোলীৰ সময়ত আহ কৃষ্ণক পূজা কৰে চাগে?
অ হোলীৰ সময়ত কৃষ্ণক পূজা কৰে আৰু যিহেতু আহ তাতে সত্ৰ আছেই। সত সত্ৰখন যিহেতু হোলী উৎসৱ পালন কৰা হয়। সেইবাবে তাতে অহ সেয়াও আছে। আ মানে মাধৱদেৱ, শংকৰদেৱৰ আৰু তাতে এটা ডাঙৰ চাকি আছে। ততে ডাঙৰ ডাঙৰ চাকিটো দিনে ৰাতিয়ে জ্বলিয়ে থাকে। সেইটো নুমাই নাযায়। অ নুমাই যাব নিদিয়ে আৰু।
অ ৰাস তো তো ইফালে পুতলা ৰাসে হয়।
অ পুতলা ৰাস মানে যিটো তোমাৰ মূৰ্তিৰ ৰাস বুলি কয়। অ নামনি অসমৰ প্ৰায়ভাগ ঠাইতে আমি মূৰ্তি ৰাস দেখা পাওঁ। হিকা সেই দৰে বৰপেটাতো মূৰ্তি ৰাশে পালন কৰা হয়।
ৰাসত এনে আৰু কি কি দেখা পোৱা যায়?
কাষত বিভিন্ন ধৰণৰ দোকান পাহাৰ আহে। আৰু তাৰে ভিতৰত আহ জেলেবি যিটো মাহৰ মাহৰ দাইল থাকে মাহৰ দাইলৰ জেলেপি টো বহুত অ বিখ্যাত বুলি ক কৈ মানে কোৱা যায় আৰু।
তাত মাহৰ ডালৰ জেলেপিও পোৱা যায়।
অ তাতে মাহৰ দাইলৰ জিলেপিউ পোৱা যায়।
আচ্ছা। আৰু এনে কিবা খেল চেল আহ ন তাতে?
আৰু ব্ৰেকডানস ট্ৰেইনৰ যে এ বিলাক অ গাড়ী আছে সেয়াহে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আৰু তোমাৰ যি যি লাগে অ ছোৱালী বিলাক ছোৱালী বিলাকক আকৰ্ষণ কৰিব কাৰণে কাণফুলি, খাৰু আৰু যিবিলাক মহিলা আছে সেইবিলাকৰ কাৰণে বাচন বৰ্তন বিভিন্ন ধৰণৰ চব সামগ্ৰী তুমি তাতে পাব পাৰা
আচ্ছা মই যদি বৰপেটালৈ যাও তেন্তে প্ৰথমে ক'ত যাব লাগে তুমি তুমি যদি চাজেচ কৰা।
অ ফাৰ্ষ্টটো যিহেতু মোৰ ঘৰ তাতে তুমি মোৰ ঘৰতে থাকিব পাৰিবা
অ
আৰু আৰু এইটো তুমি তুমি যদি বাছেৰে যোৱা তেতিয়াহ'লে আহ তুমি বৰপেটা ৰাস চাব যাবা নে ধলি চাব যাবা।
যদি এনেও মানে ৰাস বা হোলী এইবোৰত নগলেও এনেই নৰ্মেল দিনত যাওঁ
অ তুমি এতিয়া যদি মানাহ যোৱা তেতিয়াাহ'লে বেলেগত নামিব লাগিব। এনে আৰু ফুৰিব গলে আকৌ তুমি যদি অ হলি চাব যোৱা তেতিয়াহ'লে আ বৰপেটা টা ৰ'দত নামিব লাগিব ৰ'দ যাব নালাগে আচলতে ত বৰপেটাত নামিব লাগিব। বৰপেটাত নামি কেনে অলপ যাব লাগে ভিতৰৰ ফালে। তাতে সাধাৰণতে আজিকালি সৰু গাড়ী পোৱা যায়েই। অ তেনেকুৱা ধৰণৰ সৰু গাড়ী পাই যাম
অ আৰু সত্ৰবোৰ
সত্ৰবোৰ সেইটোয়েই এটা সত্ৰবোৰতো বিভিন্ন ঠাইত আছে। এতিয়া আ এতা আছে ঘ গণক কোছি সত্ৰ আছে অ বৰপেটা সত্ৰ বৰ পেটা সত্ৰটো যিহেতু বিখ্যাত আৰু
অ